কি কৰি আছা?
এইয়া গৰমত ওলাই আহিছো, তই?
ক'ত আছে ক'ত ওলাই আহিছ?
চে ৰাজীৱহঁতে এইফালে পুলৰ ফালে বহি আছেহি।
অ'।
ইমান গৰম বা!
তাকেহে গৰমটো আজি বেছি পৰিছে। আছে মই সেই বাহিৰতে ওলাই ঘূৰি ফুৰিছোঁ আগফালে ইয়াতে।
কাৰেণ্ট দিলে নে নাই কাৰেণ্ট তহঁতৰফালে?
কাৰেণ্টটো আছে নেকি আগফাল লাইটটো জ্বলি আছে দেখোন। এনে অথনি বন্ধ হৈ আছিলে ঘ পকে জ্বলি থাকিলে জানো আছেতো ইয়াত মিটাৰ আছে নহয় মিটাৰত হেৰি লাইট জ্বলি আছেতো।
উম।
আজি কিন্তু গৰমটো অতিপাত পৰিছে আকৌ।
আজি বহুত দিছে গৰম বাপৰে! আজি এটাই নিয়ৰত ঘূৰি ফোৱা তাৰ পিছত কাইলে ওলাব নোৱাৰা হম আৰু।
উম। আৰু তোৰ মানে কি হয় বৰষুণ দি দি যেতিয়া ৰ'দটো দি দিয়ে। তেতিয়া মানে গৰমটো তোৰ এনেকুৱাকৈ আহি যায় তোৰ গোটেই মানে গা জ্বলি পুৰি যোৱাৰ নিচিনা হৈ যায়।
তাকেহে।
আৰু এইবাৰ চাবিচোন মানুহ কিমান মৰিব।
মৰিব মানে কেইটামানতো ঢেৰেকনিতেই নিদিয়েই হ'ল।
অ ঢেৰকনিত গৰু ছাগলীও গৈছে নহয়
গৈছে গৈছো ম সেইদিনাখন দিনত হেৰি কৰ নো গৈছিলে মইলে এজনীমান
অ সিদিনা হেৰি বিজুলী ঢেকী মাৰোঁতে হেনো কোনে কৈছিলে জানো মোক মানুহ এ ঘৰ গ্লাছত পৰি খিৰিকিত পৰি হেন গ্লাছ ভাঙি গৈছে ৰদ বেকা হৈ গৈছে নোচিনা হৈয় কেনেকৈ পৰিছে
ইমান হেৰি এটা মই আজিলৈকে পঢ়া দেখা নাই বাৰু ক'তো এ এবাৰ এবাৰ দেখিছিলে মানে পৰি যোৱাৰ পিছত দেখিছিলো সুশল শৰ্মা যে আমাৰ ভোলাবাৰী
অঁ
সিহঁতৰ ঘৰত দেখিছিল পুৰা এনেকে একদম গছ মানে ফাটি পেলাই সিহঁতৰ গোটেই মানে হটাৰৰ কাৰেণ্টৰ হেয়ত ৱাৰটোৱে গোটেই ৱাৰ পৰ্যন্ত জ্বলি গৈছে মানে ইয়াত ডালো মানে ওৱাৰ নাই যিডাল নেকি জ্বলা নাই
মই সেইটো নাই দেখা কিন্তু আমাৰ এইডোখৰ যে বাপ দৰ্জি যে
উম
সিহঁতৰ ঘৰত এবাৰ ডাঙৰ কিবা গছ এজোপা আছিলে ঘৰ কিনাৰত
উম
গছজোপাত পৰি গছজোপা ফাটি জ্বলি পেলাই সিহঁতৰটোৰ গোটেই ঘৰৰ ভিতৰলেকে ধোৱা সোমাই কলা হৈ গৈছে
উম
কিন্তু মই আজিলৈকে দেখা নাই বস্তুটো কেনেকে কি হয়
অ মইয়ো দেখা নাই এনে মোবাইল চোবাইলে দেখি থকা হয় মানে
সেইটো আচৰিত কথা শুনি গ'লো মানে গলাছ ভাগি গৈছেটো সেইটো হয় কিন্তু লোহাটো বেকা হৈ গৈছে সেইটো কেনেকে মই সেটো ধৰিব নোৱাৰিলো
বহুত জোৰত মানে হাই ভল্টেজ আৰু বহুত মানে ভাবিব নোৱাৰা ভল্টেজ
তাকেহে সেইদিন উম আমাৰ ইয়াত ভাওনা হোৱা আগদিনাহে ক'ৰবাত মানুহ এটা মৰা নাই জানো
উম অ হেৰি আৰু গৈছিলে এ বালি আছিলে বৰবালি চাইদৰ পথাৰতে
সেইটো কাৰণে ভয় খাই পেলাই উম সেইটো কাৰণে ভৰ খাই হলে আমাৰ ভাওনা মানুহো নগলে
অ সেইকাৰণে মানুহ নহলে নি বাৰু
অ কেলে সেইদিনা তাক আগদিনা সেইদিনা গোটেই বৰষুণ নহয় জানো
উম
সেইকেইদিনতে বৰষুণৰ হেৰি
সেইকাৰনে বৰষুণ মানে যি চাট যি চাট মাৰে আৰু বাপৰে
ধুম ধাম মাৰে আৰু কেলে সেইদিননাতে আমাৰ এইডোখৰ এই ইনভাৰ্টাৰটো কাৰবা কাৰবাৰ ফিজ লাইট যোৱা নাই জানো
উম
পিনোবা এটা ফ্ৰজটো এনে ইনভাৰ্টাৰটো যোৱা নাছিলে জানো
উম ইনভাৰ্টাৰ গ'ল ন
অঁ আমাৰ মিলৰ কিবা মিটাৰ দুটা গ'ল
উম
তাৰপৰা আমাৰ মাজুলীৰ জেঠাইঠৰ ঘৰ ইনভাৰ্টাৰটো, টিভি, ফেন তিনিখন
মই যে ঢেৰেকণি মাৰিলে ইনভাৰ্টাৰ চিইনভাৰটাৰ অফ কৰি দিওঁ, আমাৰ আৰ্থিং লগা থোৱা আছে হ'লেও মানে ৰিক্স ল'ব নোৱাৰি নহয়।
আৰ্থিং লগাই থলো চবৰে ঘৰত লগাই থাকেই দেখোন, তেনেকেই তথাপি বেয়া হৈ যায়।
আমাৰ এইবাৰ ফেন চাৰিখন ফেন তেনেকেই হেৰি হৈ গৈছিলে, ঢেৰকণিতে কিবা এটা হেৰি হৈ গল তাৰপিছত নোঘুৱা হৈ থাকিলে।
উম, ইণ্টাৰেষ্টিং কথাতেওঁ জান নাই?
কি?
সেইদিনা মোক মায়ে ফোন কৰিছে বিজুলী ঢেইকণিৰ পোৱা দিনা।
উম।
মায়ে মোক এফালফাল লিষ্ট দি কৈছে। আজি সিহঁতৰ এইটো হ'ল, আজি সিহঁতৰ এইটো হ'ল আজি এইটো হ'ল এইটো হ'ল। তাৰপা আমাৰ ঘৰ মানে কি হয় বাবাই মাৰে তাৰ পিছত একদম মই যেতিয়া পৰা সৰুৱওঁ তেতিয়া পৰাই দেখিছোঁ, বিজুলী ঢেৰেকণি আহিলে আমাৰ তাক মেনচুইচ অফ য'তৰ যিমান আছে চব মেনচই অফ কৰিব।
উম।
অফ কৰিব কিবা কৰিব থাকিলে কৰি দিব।
উম
সেইদিনা অফ কৰি থলে, অফ কৰিলে মানে সেইটো মেইন চুইচ অফ কৰিলে ইনভাৰটাৰটো অফ কৰিলে।
উম
দুইটা অফ কৰাৰ পিছত আৰু তোৰ অকন মান দেৰি পিছত যেতিয়া গোটেই সোপা কাহিনী পাইছেহি এইটো বাই এইটো দুখৰ বেয়া হ'ল। গোটেইখন চাই ফুৰিছে আমাৰ ঘৰত ইনভাৰ্টাৰ গ'ল। আমাৰ ঘৰ ইনভাৰ্টাৰ গ'ল। অঁ কাহিনীটো শুন তই, আমাৰ ঘৰ ইনভাৰ্টাৰ গ'ল মেলৰ মিটাৰ দুটা গ'ল।
অঁ
মেইন কেচটো কি হলে হেৰিটো মেইন চুইছটো বন্ধ কৰি থোৱা আছিলে যে।
উম
সেইটো অন নকৰাকে চুইচ দি আছে ইনভাৰ্টাৰ অন নহয়।
অঁ অঁ
ইনভাৰ্টাৰ এতিয়া কাম কৰা নাই ইনভাৰ্টাৰ বেয়া হ'ল চফা।
অ
তাৰ পৰা মই কৈছো তাত চুইচ চুইচ কিবা অফ হৈ আছে নেকি চা, তাৰ পৰা চুইচ দে তাৰপাছত বাবাক মাতি আনিছে ইনভাৰ্টাৰ চুইচ অন কৰিছে সিফালে মেইন চইছ অন কৰিছে তাৰ পিছত অন হৈছে তেতিয়াহে হৈছে। অ চুইছটো অফ কৰি থোৱা আছিলে বুলি কয় হাঁহিছে।
অঁ
হহাঁৰ পিছত সেইটো কৰিছে।
অ মানে ইনভাৰ্টাৰ যোৱা নাছিলে ন ছুইচে অফ কৰি থৈছিলে।
নাই যোৱা অঁ।
আমাৰো এবাৰ তেনেকুৱা হৈছিলে নহয় চুই হেৰিয়। ইনভাৰটাৰটো প্ৰথম অনা পিছতে ইমানতো নাজা নাজানো ন ইমান কেনেকে চলোই কি কৰে।
উম
তাৰপিছত তেনেকেই মানে হেৰি হোৱাৰ তাৰপিছত তেনেকেই মানে হেৰি হোৱা পাছত ঢেৰিকণি চেৰেকনি মৰা পিছত মানে ইনভাৰ্টাৰটো এনেকে অফ কৰিলে মোক ক'লে যে ইনভাৰ্টাৰটো অফ কৰি দে মই আকৌ ইনভাৰ্টাৰ কোনটো চুইছ তিপিব লাগে নাজানো ওপৰ চুইচ অফ কৰি দিলোঁ। আজিলেকে ডাইৰেক্ট কাৰেণ্টৰ চাপ্লাইতটো হয়। ত বন্ধ হল হ'ল হ'ল তাৰপিছত আৰু মোক কৈছে হেৰি কৰিবলৈ ক'লে তাৰ পিছত আও পা-পা-পাপাই আকৌ গৈ পেলাই দিলে মেইন চুইচৰ মানে ইনভাৰ্টাৰ হেৰি কৈছো। মই চুইটো চোৱা নাই, মই যে সেইটো টিপিলে বুলি গম নাপায়।
তাৰ পাছত সেইটো সেৰি কৰা পিছত চুইচ দিছে কাৰেণ্ট নাহে একদম আৰু হাহাকাৰ কাৰেণ্ট আছে কাৰেণ্ট অহা নাই কি হ'ল।
হম।
মাহঁতে ক'বল'লে অঁ' এইচাততে গ'ল নেকি একো নজলা হ'ল কি হ'ল না জানো আও তাৰপিছত আৰু পিছত আৰু এনেকে থাকোতে থাকোতে থাকো তে অঁ' আমাৰ ছোৱালীয়ে গ'ল ছোৱালীয়ে গৈ পেলায় সেই চুইছটো দিলে গাতেইখিনি জ্বলি গ'ল নহয়।
উম।
তাৰপিছত তাই আহি পেলাই চিঞৰি চিঞৰি কৈছে ই এইটো চুইচ দিয়া নাছিলে এইটো চইচ দিয়া নাছিলে আৰু পাপাই কৈছে গোটেইকেইটা দিছো। তাৰপিচত কৈছে হ'লে ই কৈছে হ'লে কোনটো চইচ দিয়া নাই, তাৰপাচত গৈ পেলাই আকৌ সেইখন এনেকে অতৰাই দিছে চইচটো অকমান মানে তলত আছে। মানে দেখি নাপায় মানে আৰু মোকো কোৱা নাই, মই হ'লে গৈ াগে আৰু সেইটো চুইচ মইয়ো গৈ পেলাই চোৱাগে নাই। তাৰপিছত গ'ল অঁ' মাথাটো গৰম হৈ গ'ল। উমঁ' মাথা মানে গৰম হৈ গৈ ছে মানে সেৰি এইটো কি আছিলে এই এটা ইনভাৰ্টাৰ ল'বলৈ এনেকৈ ইমান টকা খৰচ হয়। এতিয়া আকৌ এইটো আকৌ এইটো গ'ল এতিয়া কি কৰিব কি কৰা হ'ব কি নহ'ব। অনা বেছিদিন হোৱাই নাই।
উমঁ।
মাথা চবৰে বেয়া হৈ গৈছে।
সেইটোৱেটো। আমাৰ সেৰিয়ৰ ইয়াত মানুহ এটা এই ৰবৰ চাপোৰ যে কটীয়া দেবেন বিলনীয়া চিনি পাওঁ?
অঁ' পাওঁ অঁ'।
সেই মানুহটো কাৰেণ্ট আৰু পুলিচলে বিৰাত ভয়।
সে
অঁ' তই মানুহটোক যদি ক সেইডাল ৱাৰডাল পৰি আছে কাইন গৈ আছে
উমঁ।
মানুহটো হয়তো আতৰ দিয়ে এপাক ঘূৰি পেলাই যাব। কিন্তু ভুলতো সেইটোলৈ নাযায়, হা' ভুলতো সেইটো নাযায় নাযায়, ভুলতো সেইফালে নাযায়, চুইচ কিবা এটা অন কৰিব ক'লেও ছুইচ অন নকৰে। মানুহটো মৰি যাব দৰকাৰ হ'লে এনেই ভয়তে, তথাপিও চুইচ অন নকৰে। তাৰপৰা সেৰিয়ত এইটো তোৰ কৰোণা টাইমত আমাৰ ঘৰত মানুহটোয়ে কাম কৰি আছিলে।
উম।
কাম কৰি থাকোতে ৰাস্তাতে যে বলেৰু অহা দেখিলেই হ'ল আৰু মানুহটোৱে শুককে পলাই দিব।
অঁ।
এবাৰ ৰাস্তা দি বলেৰুখন গ'ল হয়তো পুলিচ- পুলিচ বুলি ক'লো মানু্হ টো ল'ৰ মাৰিলে নহয়।
কোনফালে ঘৰলে, ঘৰ ফালে নে- নে পিছফালে?
এই ঘ সিফালে বাঁহনি ফালে তিক তোককে লৰ মাৰিলে।
কি কৈছ?
এই মানুহটো মানে খুব ভয় কৰে সেইবিলাক বস্তুবিলাক। সৰু ল'ৰা- ছোৱালী নিচিনা মানে। আৰু ৰাতি অকলে ভুলটো ওলাই নাহে, নহয়। আহিলে লগ এটা লাগেই।
অ, লগ পাইছ, মই সৰুতে থকা যে।
উম,
চিনি পাওঁ, ভয়‌ কৰে বুলি ইমানে নাজানো।
মানুহটো মানে এইবিলাক ভয়টো বেছি। কিন্তু এনেই মানুহটোৰ কাম বিলাক ভাল।
অ, আজিকালি সত্ৰলৈ আহিব নোৱাৰা দেখিলে নহয়।
কেলে?
অ, পিতেকে ছোৱালী এজনী আনিলে।
এই, সেইটোতো বহুত দিন হ'ল, পিতেকটো এতিয়া ঘৰ পৰা এৰি দিলে নহয়।
এৰি দিলে নেকি?
উম, এতিয়া মানুহটো নাহো বুলিয়ে, নহা হ'ল।
অ,
আমাৰ মানুহটো মানে মানুহটোক, আমাৰ মানুহবোৰে, মানুহোৰে মানুহক, অৱহেলা কৰা নিচনা কৰিলে।
অ,
সেইকাৰণে মানুহটো মানে নিজেই বাদ দিলে, চববিলাক।
উম,
পিতেকটো কেতিয়াবাই এৰি দিলে। সেই ছোৱালীজনী অনাৰ পিছত সি আকৌ বোৱাৰী এজনী লৈ যেতিয়া পলাইছিলে।
সেই বোৱাৰীৰেকএজনী আনিছিল নেকি?
গাঁওৰ বোৱাৰী এজনীলৈ পলোৱা কথা গম নোপোৱা নেকি?
নাপাওঁ নহয়, তাৰ কথা, আমি আকৌ ছোৱালীজনীৰ কথাই গম পাওঁ।
ছোৱালীজনী প্ৰেগনেণ্ট হোৱাৰ পিছত, লৈ আহিছিলেগে নহয় ঘৰলৈ। কেঁচুৱাটো সয়তে লৈ আহিছিলে। তাৰ পৰা সি আকৌ কিবা হেৰি কৰিলে ছোৱালীজনীক। ঘৰলৈ গুচি গ'ল।
হম,
তাৰপৰা থাকিলে সেইটো ভাল হ'ল। মানুহে হেৰি কৰিও ল'লে।
উম,
মানুহটো সেই ডি্ৰেশ্যনত যোৱাৰ নিচিনা গ'ল। সেইবোৰ দেখি, দেখি কাৰণে, মনুহটো। আমি যেতিয়াবা, সৰু কেতিয়াবা মানুহটো সমাজৰ লগত জড়িত মানুহ।
তাকে, দেখিছো নহয়, মই।
অ, তই ইয়াৰ পৰা আহোতে দেখই ন, মানুহটো সদায় ইয়াটে থাকেই। কিমান ধুনীয়াকে হাঁহি ফুৰ্তিকে থাকে। তাৰ পিছ মানুহটো মানে ঘৰৰ পৰা নোলোৱা হ'ল মানে। কিবা তাইপত, কথা নাপাতে, নাহাহেও।
উম,
তেনেকুৱাকে থাকে।
উম,
তাৰপিছতটো মানুহটো মানে কিবা হৈ গ'ল, আৰু ভাল হ'লগৈ লাহে- লাহে।
উম,
তাৰপিছত পিতেক কি জক উঠিলে? ঘৰ-চৰ বোৱাৰ়ীজনীলৈ লিখি পলাই দিলে।
পলালে ন, ক'লে পলালে।
ক'বই নোৱাৰো ক'ত গ'ল?
এ, আজি, আজিলৈকে নাই নেকি?
নাই বিচাৰি যোৱা নাই, সেইতে মৰিলে বুলি এৰি দিলে সেইটো।
ইয়ে
অ, সেইটো বিচাৰিলৈ কি কৰিব নো, সিহঁতে নিজৰহে, ক'ত?
এই, আজি আমি পাঁচ, ছদিন মানৰ আগত আমি অজয়, মই, আমাৰ অবিনাশ দা এনেকে মাজুলী গৈছিলো।
উম।
তাক মই মাজুলীত লগ পাই আহিছো।
অ।
সি মাজুলীত আছে।
নহয়, আছে। কিন্তু সিহঁতি মানে সেইটো বাদ দিলে, কাৰণ তাৰ লগত লাগি থাকিলে সিহঁতি জীয়াই থাকিব নোৱাৰে না।
তেজপুত্ৰ কৰি দিলে।
অ। মানে, মানুহক শান্তি লাগে ন' কিবা এটা।
অ, সেইটোৱেইটো।
এতিয়া, সেইটো কথাকে যদি লাগি থাকে, মানুহটোৱেটো সমাজটো চা, একেখন গাঁৱৰ, একেটা খেলৰ যেতিয়া বোৱাৰীজনী সি লৈ গৈছে, একে ঘৰৰ ওচৰৰ।
ঘৰৰ ওচৰৰ মানে মই গম পালো কাক নিলে'।
সেইজনী অকণমানি বোৱাৰী জনী, পিলিঙা বোৱাৰী জনী। নিউজে-চিউজে গোটেইখন ওলাইছিলেটো।
হে
অ, টো।
ইমান এটা গম নাপাওঁ আকৌ নিউজে-চিউজে ওলাইছিল পিলিংগা বগাই বুলি কোৱা হেৰিয়ৰ ঘৈনীকজনী।
মই সেইটো নাজানো, কাৰ ঘৰ, কি হয়? কিন্তু মানে নিউজত ওলাই এইবোৰ বহুত ডাঙৰ খৰ হৈ গৈছিলে।
অ।
মই এদিন এনে, ৰুমত থাকোতে ফেচবুকটো বিচাৰি এনে, হেৰি কৰি চাই-চাই গৈ আছিলোঁ, ঘপকে ওলাই গ'ল নহয় মুখ আগত।
অ।
মই বোলো এইটো কিবা হ'ল নেকি? তাৰ পৰা, মই ঘৰলৈ ফোন কৰিছোঁ, ঘৰলৈ ফোন কৰোতে মোক কৈছে এনেকুৱা তেনেকুৱা কথা।
তাৰ পৰা তেতিয়া পৰা মানে, তাৰ কথা নুশুধো আৰু সিহঁতৰ ঘৰলৈ গ'লেও, কিবা কৰিলেও। কাৰণ আকৌ সেইটো মনত পেলাই দিব কি দৰকাৰণো, কাৰণ সেইখন ধেৰ হেৰি হৈ গৈছে।
সেইটোৱেটো। লাভ নাই নহয়, যোৱা কথা, গোৱা কথা গাই থাকিবলৈ।
সেইটোয়ে, কাৰণ সি জানি বুজি সেইবোৰ ভুল কৰিছে।
উম।
কি মানে, হেৰি কয় যে এইটো, ফকৰা যোজনা এটা আছে যে কি? নিমাখিত শগুন কিবা, গু খোৱা যমনে কিবা এটা বুলি নকয় জানো? সি মানে তেনেকুৱা, মানুহ দেখিলেও নামাতে, লাজ কৰি থাকে, ঘৰ ভিততে সোমাই থাকে, কিবা কিবি তেনেকুৱা মানুহটো মানে।
তাকে, আৰু ঘৰৰ ল'ৰা এটা, সি সেইবোৰ কৰিবও নালাগে।
অ। আৰু এতিয়া সেইটো, তাক দেখি-দেখি এতিয়া ছোৱালীজনীয়ে কি শিকিব, কি কবি তই সিহঁতক?
ভনীয়েক দুজনী, অ। ছোৱালীজনী মানে, ভনীয়েকজনী অকণমান বেয়া হলেই, মই পাওঁ নহয়, মইটো হে তাক আগৰ পৰা লগ পোৱা।
কি বেয়া হ'লে তাই?
বেয়া হ'ল মানে, ভনীয়েকে ল'ৰা-ছৰা ভাল পাই পেলাই, ল'ৰা-ছৰা ভাল পাই পলাই গল দেখোন।
পলাই গ'ল?
ভনীয়েক জনী পলাই গ'ল দেখোন।
কেতিয়া?
বহুদ দিন হ'লতো
এই
উম
মই গমেই নাপাওঁ
উই তাই পলাই যোৱা সি বিয়া পতাৰ পিছতহে তাই পলাই গৈছে
সেই পলাই যোৱা নাই
তই কাৰ কথা কৈ আছ মই কাৰ কথা কৈ আছো বাও লৰাটোৰ নামটো কি বাও গুটি বুলি নামাতে জানো হা অঞ্জন
অ
এ অঞ্জন নহয় মই কথা পাতি আছো এই হেৰিঅ ভাগৰ এইটো কি আছিলে